হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল? ' হেল্ল'? কি ৰোক লাগে নেকি কিয় নৰা, এতিয়া মই কথা পাতি আছো। হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'? হেল্ল'?
হেল্ল' হেল্ল'?
অ' হেল্ল'? অ' কি খবৰ? ইমান দেৰি মাত দিয়া নাই যে কিয়।
এ মই অলপ বিজি আছিলো ৰ ফোন আহিছিল।
লাগিলা সেইগিলাখন নধৰবিটা সেই। টোক ঐ কি কৰি আছা?
এইটো বোলে আৰু হেৰি আৰু চেণ্টৰ বোলে
হা
ঐইটো বোলে আৰু চিন্তুৰ ফ্ৰেণ্ডৰ বলে চ
অ'
কি আক, কি চিন্তুৰ ফ্ৰণ্ডৰ, কি?
সেইটো মোৰ লগত কৰিছা, মতটো আজি কমপ্লিট হোৱাৰ পিছত মই এইটো বেলেগ নাম্বাৰটো দিম ৰ।
চিন্তুটোৰো বোলে তাত ফোন নাহে, প্ৰব্লেমটো চাগে তোৰ লগতে
অ' এই মোৰ নামটো তাত ভুল হৈছে সেইকাৰণে নেকি।
হব পাৰে।
মদটো সেই কৰি কিনে মই বেলেগ নাম্বাৰটো দি আছোঁ আৰু সেইটোত সেইটোত গল পালাব
উম অটমেটিক কটা গুচি যায় না কলটো
আহ টাইমৰ লগে লগেটাটা গুচি যায়
এইবাৰতো দহ মিনিটত যাব নেকি
আহ
উম, অ', দু দুই, তিনি, তিনি, তই এটা বলটো কি কৰিলি?
আছে কি কৰিম আৰু।
হা?
ক্ৰিকেট নেখলা কিয়া আৰু ময়ো যাওঁ।
ক'ত খেলিবি? আমাৰ তগিলা খেলা জাগা নাই। আই।
খেলপথাৰ নাই নেকি তাতে?
নাই খেলপথাৰ নাই।
এ কি ক' ইচ।
তহন্তৰ তাতে আছে নেকি?
তাৰছত খেলবা পাৰি আমাৰ এতে এক'
ক'ত?
তাৰছত
ষ্টাফ
উম।
তাৰপ তক তাতে কদুমি ৰাস্তাত পেলবি
আস কাকে লব একজনৰ।
অহ, সেইটো নেট বান্ধি দিছে চাৰিদৰ ফালে।
উম।
ক'ত আছো জেগা টো?
এই, এতেই গোৱাৰকুচি ফালে অে আগত
আগে ইনকামটো কৰলোচোন তাৰে পিছত
ক্ৰিকেটতো খেলিম দে আৰু বাজি
উম, বাজি খেলেহি
উম, বেটা যিকেইটা চিক্স দিম না ভয় খাই জাবি।
এটা বল টাচ কৰি দেখ বেটাই ধৰিব পৰা নাছিলি তই। মৰা বাত দেখিছিলি।
ছিলো পুৰা তিনিটা মান ছিক্স তোৰ বলত। মই মানে মানে বেটিং কৰিব আহিলি চবে ভয়ে খাই যায়।
হয় নেকি?
উম। সেইকাৰণে মোক নেদেও কোনেও অপেনিং ত নপঠায় টাৰগেটটো বেছি হব বুলি।
ঠিকেই আছে। পানী অনাকে ৰাখে তোক।
হয়।
ঐ কিবা খালী নে নাই?
অ, ভাত খালো কণী দি।
এইবা হাই নাই, জিম গেছলী?
উম, জিম গৈছো। চাবা চাবা মন নাছিলে বৰষুণ দি আছ টোপনি, টোপনি লাগি ছিল তথাপিও উঠি গৈছে। বৰুন ৰাতি অলপ কিন কিনাকে দিয়ে আছে।
উম, উ
তথাপিও তথাপিও উঠি গৈছো আৰু জিমত জিমৰ তাতে আৰু লাইন নাই। অলপো লাইন নাই গৰমত কেম্বা লাগি আছে। একদম, ভালকে মাৰবই নোৱাৰিলোঁ।
আৰু গৰম।
উম, লাইন-চাইন নাই, অলপো ইমান গৰম লাগছে, ভালকে মাৰিবা নোৱাৰলো, মানে মাৰছো আৰু ইমান ভালকে মৰা
কি মাৰচা আজি চেষ্ট চৌলদাৰ।
অ'।
উম, ঠিকে আছে। আহিকিনে প্ৰটিন খাইছা আৰু।
অ' প্ৰটিন কণী খাইছো দুটা।
উম। উম বাৰু আটিন
ৱে প্ৰতিন ক্ৰিয়েতিন প'ষ্ট ৱৰ্কআউট টো লৈছো এতিয়া।
উম
গোটেইকেইটা লৈছো গে।
ঠিকে আছে
তৰ এতে ছবিটো ছোৱালীৰ দেখহে, দেখিব পাৰা,
মোৰ
উম।
তোৰ তোৰটোওত সেই দেখে থাকে।
ছোৱালী ই না,
অ নীলা কালৰ স্পৰ্টিং পিন্ধি।
উম কলা চুলিৰ।
উম
টামান ৰৰিল কেইটা লাইক নকৰিলেই কিন্তু।
ত মই ইনষ্টা ই খোলা নাই তো।
ইনষ্টা খোলা নাই এনেক, ত এনেকা হ'ব নাপায় তই ফ'ল' কৰা একাউণ্টটো আনফ'ল' মাৰ দিছ ফ'ল' কৰা একাউটো আনফ'ল' মাৰ দিছ কি ত ফ'ল' কৰা এউ আনফল মাৰ দিছ চাবি। ফ'ল' কিন্তু এতিয়াও কৰা নাই তই।
কি ক'
উম চাই নাই আজি যাতে ফল' কৰা দেখা পাও যত।
পাই যাবি পাই যাবি।
দিলে ভাল হল।
এয়া।
গাখীৰত গাখীৰতে মহৰ খুটি আনিছে।
উম দেখি দেখোন লাজ লাগে। বুধবাৰৰ পৰা বোলে টিউচন।
বুধবাৰৰ পৰা।
উম।
কি বে আৰু আমি চোন লৰা আছিলো।
হা।
আমি চোন এইগিলা টিউচন চিউচন লোৱা নাছিলো কি ঘণ্টাৰে কি হল।
অহ চাইছে লৰা ছোৱালী না।
উম হৈছে দে গোটেই চাইন্সৰ গোটাই চাইন্স লৈছে।
কিম বুজবি তই সাইঞ্চ কিমান টান।
উম কমাৰ্চ গতা কম সহজ দে।
কমাৰ্চতে কিবাকে গেলি আৰু অংকনক ৰাখে থিয়ৰি কৰি কৰি।
আমিতো বেলেগ চ'লি বে। আমাৰ দিপেচোন লুমেৰ গৈছি চোন কালি। আমাৰ দিপে পেলগাম গেছিছোন কালি। আন দি
কি ক এই এনে কৈ থাকে যে কাম চাম কৰো বুলি ইমান ছুটি পাব না। বিহাৰত।
লুমেৰহানে লুমেৰ লুমেৰ হান বৰাবানীৰ।
হয় নেকি।
উম। ইনেই বেলগাম বুলি যে কয় মই যে গৈছিলোঁ শ্বিলঙত মই শ্বিলং যাওঁতে যে গৈছিলো।
উম উম কালি তাৰ অফ।
সি ক উম সি ভিজি চ বৰষুণত, মোৰ ফটো খন কালি লাইক কৰিছিল সি চাইছিল। চাগে কালি একাউণ্টটো মোৰ, এনে সি মোক। ফটো খন দিবা কিমান চা, নমাহ নমাহ-দচমাহ হল। সি লাইক কৰা নাছিল, কালি চাগে চাইছিল সি। চাই কিনে লাইক কৰি দিছে।
উম। ঠিকে আছে।
তই ভাত-চাত খালি না নাই। নে উঠাসা হে এইমাত্ৰ?
চদবাদ
ভাত, চাত খাবি এতিয়া আৰু। জিম যাবি ন নাই আজি?
উম জাম।
মৰ্নিং অহ না একদিন।
অহ, মৰ্নিং মই উঠিছোঁ হে আধাঘণ্টা
একদিন উঠিবি। একদিন উঠি কিনে যাই কিনে ঘুমাই থাকিবি।
উম, বাপৰে কি সমইচত পেলাই দিয়া তই এতিয়া।
কালি আহ। কালি বেগ বাই চাক মাৰিম।
কালি। কি দি অলপ ৰ'দটো কমক ৰ
ৰাতিপুৱা টো ৰ'দ নাথাকে বান্দা। এক আজিও বৰষুণ অলপ অলপ দি আছিল। মানে আমি যক কিলে কি নাই আৰু বৰষুণ। কন কাতত যাব দে আৰু।
বৰ ফূৰ্তি লাগছে আৰু না কোনোবা এটা যাব।
আ আ লাগে নেকি?
কিবা বাৰ মিনিটক লেকি আহে নেকি।
প্ৰথমটো বাৰ মিনিট আছিল নেকি?
চান্তক সোধো ৰহ।
সোধচোন।
চাহ-তাহ খালীনে নাই?
চাহা খালো উম।
হয় নেকি?
শান্তু অনলাইন আছে
সি কামত আছে চাগে।
বেয়া ইনকাম কৰি আছে। অ', টুৱেলভ ফ'ল'ৱাচ। টুৱেলভ, টুৱেলভ।
চব গীতা
উম। টুৱেলভ।
হেৰি কল কৰে কি?
নাজানো কি বা কৰে।
তাকেটো মই বুজি নাপাওঁ, লজিকটো।
কি বা কৰে সিহতেহে জানে।
দে- দে হ'ব দে থেংক ইউ।
থেংক ইউ- থেংক ইউ।